অ', নমস্কাৰ কি-কি-কি কৰি আছা এতিয়া? কি কৰি আছা এতিয়া?
মই আছোঁ এনেই।
অ', মই বোলো ভাবিলে আজ যে আমাৰ ক, বিদ্যালয় স্মৃতিবিলা স্মৃতি বিষয়ে অলপ আলোচনা কৰো বুলি ভাবিলো।
অ', বিদ্যালয়ৰ পুৰণা স্মৃতি। অ', ভাল ভাল কোৱা।
আগৰ সেই জীৱনটোৱে একদম সুখৰ আছিল। ন', যেতিয়া আমি স্কুলত পঢ়ি আছিলো সেই সময়খিনিয়ে।
অ', স্কুলীয়া লাইফ। তৰ কথাটো আৰু ক'বায়ে নালগে চো স্কুলীয়া জীৱনৰ কথা। স্কুলীয়া জীৱন হৈছে। টা আমাৰ। ভবিষ্যত-ভবিষ্য ৰ গঠনৰ মানে উম, মানে একদম।
মূল ভেটি বুলিও কলেও।
তে আৰু ফুম মূল ভেটি বা নিপ বুলি ক'লেও মানে ভুল নহয়। আমাৰ স্কুলৰ পৰাই আমাৰ জীৱনটো আৰম্ভ হয়। আৰু যেতিয়ালৈকে। সমাপ্ত নহয়। তেতিয়ালৈকে সেই স্কুলৰ জীৱনৰ ভূমিকা মানে সদায়। উচ্চয়ে।
উম,
সেই লাইফটো সেই জীৱনটো কেতিয়াও মানে আৰ, স্কুলীয়া লাইফৰ স্কুলীয়া জীৱনটো। মানে ঘূৰাই নাপাও।
উম, এতিয়াও ভাবিলে, সেই ভাবিলে সেই যে
বহুৰ স্মৃতি মানে ৰৈ গ'ল।
স্কুলীয়া জীৱনত।
টিতচাৰ বিলাকে বা শিক্ষক বিলাকে শ শিক্ষক বিলাকে যেনেদৰে আমাক বুজাইছিল। নতুন-নতুন কথা শিকাইছিল অ' সেইবাত। বতৰি কাকত পঢ়াৰ অভ্যাস।
উম, সেই প্ৰাৰ্থনা হলত প্ৰাৰ্থনা হলত নেওতা মাতাটো।
স্কুলত মানে-মানে প্ৰাৰ্থনা কৰা যোনটো এটা আমাৰ মন্দিৰ গোঁসাঁইঘৰত প্ৰাৰ্থনা কৰা যায়। তেনেকুৱাই আমাৰ, চব জাতি ধৰ্ম নিৰ্বশেষে যি স্কুলত এক লগ হৈ আমি যি প্ৰাৰ্থনা কৰিছিলোঁ সেই প্ৰাৰ্থনাবোৰ। সেই তোমাৰ আৰু আৰু-আৰু তোমাৰ যে দিছিলা আমাৰ সংকল্প পঢ়িবৰ কাৰণে। শাৰীৰিক-শাৰীৰিক শি সংকল্প নিজকে এটা সংকল্প নকৰা হৈছিল যে আমি নিজৰ, নিজৰ যতন নিজে ৰাখি শিকিব পাৰোঁ। ত' চেষ্টা কৰি বজাই ৰাখিব পাৰো।
উম, এটা চ' এটা কথা ভাবাচোন তেতিয়া টাইমত তেতিয়া আমাক স্বাস্থ্যৰ বাবে কিমান ছাৰ হঁতে হেৰি কৰিছিল আৰু খেল ধেমালি দিছিল বা আমি, ছাৰ হঁতে তে আমাক কেনেকে আমাক এইবিলাক কৰিব নালাগে বা কৰিব লাগে ক'লে আমি ডাঙৰক কেনেকে সন্মান কৰিব লাগে বা ডাঙৰ লগত কেনেক কথা বতৰা পাতিব লাগে এইবিলাক শিকাইছিল।
হা!
কিবা হেৰি লাগে আৰু কেতিয়া এসময়ত আমাৰ যিবোৰ বন্ধু আছিল
বন্ধু আছিল আৰু যিবোৰ বন্ধু এইবিলাক
উম!
স্কুল, স্কুলীয়া লাইফৰ স্কুলীয়া লাইফৰ যেতিয়া স্কুল লাইফৰ সমাপ্তি হয় ন' তেতিয়া সেই, বন্ধু বোৰো আৰু লাহে লাহে বেলেগ বেলেগ ঠাইত গৈ মানে নিজৰ ভৱিষ্যত গঢ়াৰ মানে সেই পাই তাৰ ফলত আমাৰ বন্ধুত্ববিলাকৰো মানে, যোনবিলাক যোগাযোগ ব্যৱস্থা সেই যোগাযোগ ব্যৱস্থা প্ৰায় নাইকিয়া হৈ যায়।
উম! কিন্তু, এটা কথা ক'বলগীয়া কিন্তু, যিবিলাক স্কুলত আমাৰ বন্ধু আছিল ন' সেইবিলাক মানে বেলেগ আছিল আৰু। তাৰমানে কোনো কোনো স্বাৰ্থ নোহোৱাকৈ যি বিলাক বন্ধুত্ব আৰম্ভ হৈছিল। সেইটো আমাৰ স্কুলীয়া জীৱনত তে আৰম্ভ হৈ ছিল।
আৰু এনেকুৱা স্কুলীয়া লাইফটোত ন শুনাচোন। সকুল লাইফটোত মানে এনে এনেকুৱা এটা মানে পৰ্যায় ইমান মানে চব ল'ৰা ছোৱালী যিমান যি নহওক। প্ৰায়বিলাক ল'ৰাছে ইমান। মানে দুস্থ হয়। হাহ ', ইমান দুষ্ট বা ইমান খেল ধেমালি বেলেগ দিশেদি নহয় মানে শিক্ষকক মানে দিষ্ট শিক্ষকক মানে তোমাৰ ডিষ্টাৰ্ব দিয়া হওক বা এই ছাৰহতক মানে। মানে কি আৰু মানে ছাৰহতক বিচাৰিবলগীয়া কৰা। চাৰ শুন আ ম কোবাই - কোবাই আনিব লাগে। এইবিলাক আৰু।
উম', আৰু কেনেকুৱা আমি যে তাতে- তাতে কি বুলি কয় কঁঠাল পাইছিলো বা কিবা পাইছিলো এইবিলাক। তনে ক্লাছ ষ্টাৰ্ট ধোৱাৰ আগ আগে- আগে দৌৰি পেলাই ওলাই যোৱা ছাৰ্ট এতিয়া অহাৰ লগে - লগে কোবাই ফেলে বা হেৰি কৰি মাটি মাৰি হেৰি কৰা চাৰহঁতৰ কথা নুশুনা আৰু বি বাবে আমাক যিবিলাক মাৰপিট দিছিল সেইবিলাক এতিয়াও ভাবিলে কিবা মনতে পৰে একদম মনত পৰিলে।
অহ ', আৰু স্কুল জীৱনত যিতান চাৰ হাতৰ সেই মানে মাৰবোৰ নাখালো হয় বা সেই কোপবোৰ নাখালো হয় বৰ্তমান সময়ত কোনেও মানে।
ভাল মানুহ এজন হ'ব নোৱাৰে।
ভৱিষ্যতো কোনো মানে ভাল মানুহ হ'ব। নোৱাৰে আৰু। শিক্ষকৰ কোবত মানে। মানে শিক্ষকৰ কোবত মানে শক্তি আছে সেইটো বহুত মানুহে কয় আৰু।
উম', এটা কথা হয় যে চাৰ। ত মাইৰ খাই আমি। কিছুমান নজনা কথা জানিব পাৰিছিলো যেনে আমি নেউতা গণিত। নেউতাইে নে তাই মাতাৰ মুখস্থ মাতাত টক। ছাৰহতে মোক মাৰিছিল বা ছাৰ তোৰ মাৰ ভৈতে আমি সেইবিলাক কৰিছিলোঁ। কিন্তু এতিয়া চোৱা, এতিয়া কিছুমান কিছুমান ল'ৰা ছোৱালীক তাৰমানে যিবিলাক প্ৰাইভেট স্কুলত পঢ়ে, সেই তেওঁলোকৰ ছাৰ হতে নামাৰে, নামাৰাৰ ফলত তেওঁলোকে তাৰমানে কিছুমান কিছুমান বস্তু মুখাস্ত নকৰে বা কিছুমান বস্তু নিহিকে, কিন্তু এইবিলাক তাৰমানে এনেুকোৱা আমাক মাৰিব, আমি পঢ়িব লাগিব বা আমি এইটো কৰিলে আমি মাৰি নাখাওঁ বা
সেইটো ছাৰহঁতৰ ছাৰ অ', ছাৰহঁতৰ নীতি নিয়মবোৰ মানে বহুত কঠোৰ আছে। এই কঠোৰতাৰ বাবে হয়তো বহুত ল'ৰা ছোৱালীয়ে ভবিষ্যতত যে ভাল মানুহ হয়। কিন্তু, সিহঁতে কেতিয়াও নাপঢ়ে, কেতিয়াও পাৰিব নোৱাৰে স শিক্ষক বিলাকক।
আৰু কিছু, আৰু আমাৰ আমাৰ যি এজন ছাৰ আছিল যিজনে আমাক তাৰমানে ফুৰাবৰ লৈ যাওঁতে আমাৰ যেতিয়া, পিকনিক লৈ গৈছিল তেতিয়া আমাৰ লগত যে হেৰি কৰিছিল, সেইবিলাক কথা ভাবিলে এতিয়াও কিবা হেৰি লাগে, ছাৰৰ কথা ভাবিলে।
অ', ভাবিলে ভাল লাগে আৰু। ছাৰৰ আমাক বহুত মৰম কৰা আছিল আ আমাৰ লগত একেলগে খেল খেলা। আমাক খেল খেলা শিকাই দিয়া। খেলবোৰ কেনেকে খেলিব লাগে তেতিয়াৰ পৰাইতটো জানিছিলো সেইবিলাক। আৰু মই মোৰ বুলি নহয় আমাৰ সকলোৰে মানে, ডাঙৰ এটা মানে, ভাল অভ্যাস হৈছে বাতৰি কাকত পঢ়া। এ মানে প্ৰাথমিক-প্ৰাথমিক বিদ্যালয়ৰ পৰা আমাক সেই বস্তু চুলুত দিয়া হৈছিল। আমি, আমি শব্দবোৰ মানে ক'ব পাৰা নাছিলো কিন্তু আমাৰ চাৰ আহোন কোবাইছিল, কোবোৱাৰ ফলত আমি য়ে মাতাৰ ফলত বা অ', অধ্যয়ন কৰাৰ ফলত তাৰে সত
তাৰমানে, উম আৰু তেনেকা কৈ আমাৰ যিবিলাক চাৰ তে যে আমাক হাতত ধৰি কিনে শিকাইছে ছিল যে আখৰ এনেকে লিখিব লাগে এনেকে লিখ দেখিব লাগে সেইবিলাক, সেই সৰু কালত
আখৰৰ- আখৰৰ মেন মানে আখৰ ভাল হোৱাৰ ছাত্ৰ ছাত্ৰীৰ মেইন পৰ্যায়তে হৈছে প্ৰাথমিক বিদ্যালয়। আৰু ছাৰহন ছাৰহত মানে এনেকুৱা সৰু হ'লেও সিহঁতে মানে যদিও শিক্ষকৰ শিক্ষকৰটো সৰু ডাঙৰ নাই কিন্তু হ'লেও, প্ৰাথমিক বিদ্যালয় হিচাপে এখন সৰু বিদ্যালয়ৰ শিক্ষক এজনে মানে এজন ডাঙৰ ড্ক্তৰ বা ইঞ্জিনিয়াৰ এজনক সেই ব্যঞ্জন বৰ্ণৰ পৰাই হওক, চৰ বৰ্ণৰ পৰাই হওক হে পৃথিৱীৰ নতুন- নতুন কথাবিলাক নতুন-নতুন কথাবিলাকো তেওঁলোকে শিকাই মানে এইটো
উম
তেওঁলোকৰ আচলতে তেওঁলোকৰ তেওঁলোকৰহে মানে, উম্ ধৰ তেওঁলোকেহে মানে বহুত সুবিধা পাব লাগিছে।
উম, তাৰমানে মোৰ মতে কি, আ ৰ তিয়া যি কলেজ বা হেৰি আছে, কি বুলি কলেজ হাই স্কুল স্কুল বা এইবিলাক আছে। তাতকৈ আগত আমাৰ যিবিলাক এল পি স্কুল বা সেই আছে, সেইটোৰ গুৰুত্ব আটাইতকৈ অধিক, কিয়নো আমাক চোৱা আমি সৰু কালত আমি যিটো সময়ত আমি ক খ মাতিব নাজানো বা লিখিব নাজানো, সেই টাইমত আমাক ছাৰহতে আমাক কেনেকে গুৰুত্ব দি কিনে আমাক শিকাইছে ছিল বা হাতত ধৰি শিকাইছিল সেইটো ক'বলগীয়া। চবতকৈ আমাৰ আটাইতকৈ আমাতকৈ আমাৰ আটাইতকৈ তাৰ মানে মেইন শিক্ষা ক্ষেত্ৰত মেইন মানুহ বা মেইন অনুষ্ঠানখনে হ'ল প্ৰাথমিক শিক্ষা। সেইটো টাইমতে আমি সেইটো টাইমত সেইটো টাইমতে আমি তাৰ মানে শিক্ষাৰ মেইন গুৰি ধৰোতা বা মেইন বস্তুটো আমি সেইটো টাইমতে পাইছিলো। বা পৰীক্ষা পাতিব পাৰে, কিন্তু ত' পৰীক্ষাটো মানে মাৰ্কৰ আলোচনা নাছিল যে আমাৰ সেইটো নাছিল, চাৰহতে আমাক কোৱা নাছিল যে মাৰ্ক পাব লাগে, আমাক কৈছিল যে পঢ়িব লাগে। এইবিলাকে তাৰমানে সেই টাইমত আমাৰ মাৰ্কৰ বা তাৰমানে ৰল নং ওৱান হ'ব লাগে কিবা হ'বা লাগে সেইটো নাছিল, যে আমাৰ যে আমি পঢ়িব লাগে বা চাৰহতে কেনেকে পঢ়িব লাগে সেইটো শিকাইছে।
সেইটো শিকাইছিল নম্বৰৰ পিছত দৌৰিব হাক দিছিল আমাক, শিক্ষাৰ শিক্ষাৰ শিক্ষাতহে বেছি গুৰুত্ব দিব দিছিল। এতিয়া বৰ্তমান এতিয়া বৰ্তমান কেনেকুৱা এতিয়া আমাৰ এল পি স্কুলৰ প্ৰাথমিক শিক্ষা যেনেক কে আমাক বুজাইছিল বা হাইস্কুল শিক্ষাত যেনে দৰে আমাক পঢ়াইছিল, কিন্তু এতিয়া কলেজৰ লাইফত শিক্ষক আৰু মানে ছাত্ৰৰ মাজত সেই সম্পৰ্কটো নোহোৱাই হৈ গেছে। উম।
আৰু আমাৰ সেইটোয়ে আছিল মেইন আমাৰ তাৰমানে শিক্ষা শিক্ষাৰ মেইন তাৰমানে শিপা বুলি ক'লে ভুল নহয়। সেই টাইমতে আমাক তাৰমানে ছাৰতে আমাক শিকাইছিল যে কেনেকে কি কৰিব লাগে বা কেনেকে কি হেৰি কৰিব লাগে, সেইবিলাক এতিয়া কেনে হৈছে যে এতিয়া কেৱল ছাৰহঁত আহিব পঢ়িব বা পঢ়াব আৰু গুচি যাব, কিন্তু তেতিয়া সেইটো নাছিল যে তুমি বুজিব লাগিব বস্তুতটো। কি বস্তু এইটো? কি তাৰমানে? শব্দটো কি শব্দ কিহৰ ওপৰত শব্দ সেইবিলাকৰ ওপৰত তাৰমানে বেছিয়ে গুৰুত্ব দিছিল।
এটা এটা শব্দ এটা এটা যুক্তা আখৰ সেইবিলাকক বেছি গুৰুত্ব দিছিল। যাতে ভৱিষ্যতত কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়।
উম, সেইবিলাকে উম ভালে লাগে স্কুলীয়া
স্কুলীয়া জীৱনৰ কথা পাতি, বহুত নতুন নতুন স্মৃৃত মনত পৰিল।
উম সেইবিলাকে, উম দিয়া পিছলৈ আৰু লগ পাম উম দিয়া পিছলৈ লগ পাম বন্ধু উম দিয়া।